হেল্ল ',
হেল্ল', ক'ত আছ?
কি কৰি আছা? ঘৰতে নাই ঘৰতে নাই কৰ'বাত গৈছা?
যোৱা নাই। ঘৰতে বহি আছো, তুমি?
ময়ো ঘৰতে।
অ',
আহ', খাইছো, অলপমান আগতে চাহ খোৱা নাই চৰ্বত খাইছো। তুমি?
অ', মই চাহ খাইছিলো।
ঘৰত সকলোৱে ভালেই।
ভাল আছে। তোমালোকৰ সকলোৱে ভালেই?
সকলোৰে ভাল।
ঠিকে আছে। তোমালোকৰ ঘৰত কাৰেণ্ট এতিয়া আছে নে, কাটি দিছে?
কাৰেন্ত অলপ আগতে গুচি গৈছিলে। এতিয়া আহিছে।
উম', আমাৰ আমাৰ এতিয়ালৈকে কটা নাই। কিন্তু, আবেলি এবাৰ কাটিছিলে। এক ঘন্টা পিছত আহিছিলে। এঘন্টাৰ কাৰণে কাটি দিছিলে। অ', এই গৰমত কাৰেণ্ট কাটি দিলে। অৱস্থা বেয়া হৈ যায়। ইমান গৰম গৰ অ', ৰুমৰ ভিতৰত থাকিবই নোৱাৰি। গৰমৰ কাৰণে,
উম',
আৰু খেতি-বাতি কৰি আছা নে?
উম', খেতি-বাতি কৰি আছো। কৰিলো। উম, এবাৰ লাষ্ট মই সৰিয়হ লগাইছিলো। সৰিয়হ উঠালো, ভালেই বিক্ৰী হৈছে। এইবাৰ ইমান সৰিয়হটো ইমান ভাল হোৱা নাই।
আমাৰটো আমাৰ ফালেটো
হৈছে। মোটামুটি ভাল হৈছে।
উম', আৰু বুুৰুধান?
বুৰুধান ধান কৰিছো। পিছত আমালোকৰ ভালেই হৈছে। ইমান বেলেগৰ এইবাৰ মাৰ গৈছে, এইবাৰ বহুত ধান খেতি নষ্ট হৈছে। নাজানো কিহৰ কাৰণে হৈছে।
অ', মইয়ো শুনিছোঁ। বহুতৰ বোলে তোমাৰ ধানবোৰ যে
উম',
মানে ধান হোৱাৰ আগতে বোলে গা অ, গছবোৰ, ধানৰ গছবোৰ যে মৰি গৈছিলে। কিন্তু, আমাৰ ফালেটো দেখোন ঠিকেই আছে। আমাৰ যিখিনি লগাইছ ছিলো অ', আমি যিখিনি লগাইছিলো ঠিকে আছে। আমাৰ গাঁৱত যিখিনিয়ে লগাইছিলে চব ঠিকে আছে। কিন্তু, মই বহুতৰ শুনিছোঁ। ধান বোলে। ইমান হোৱাই নাই।
উম', আ-আমালোকৰ টো এনেকুৱাও আছে কেইজনমান ব্যক্তি যে ধান কটাই নাই, নোহোৱাৰ কাৰণে।
তোমালোকৰ খেতি কোনে লগায়? কাম-চাম খেতিৰ কাম-চাম কোনে কৰে?
আমালোকেও কৰোঁ, আৰু বেছি কাম থাকিলে তোমাৰ আৰু মানুহো লওঁ। আ, বেলেগ এইবাৰ লগাইছোঁ মৰিচ লগাইছো, তোমাৰ ধনিয়া, ধনিয়া কৰিছোঁ, আৰু বিলাহী তেনেকুৱা বিভিন্ন চব্জি কৰিলোঁ। ভালেই হৈছে, বিক্ৰীও কৰিলোঁ। তোমালোক কে এইবিলাক নোলগোৱা?
আমি লগাও, তোমাৰ বেছি চব্জি-তব্জি বেছি নকৰোঁ, আমি মানে বেছি সৰিয়হ লগাওঁ ধান লগাও, আৰু চব্জিৰ ভিতৰত তোমাৰ হেৰি কৰোঁ তোমাৰ কি কয়, এই বন্ধাকবি টো যে।
উম।
বন্ধাকবিটো কৰোঁ। কিন্তু, এইবাৰ বন্ধা কবি টো কৰা নাই, এইবাৰ মানে অলপ মানে বেলেগ কামো আছিলে যে, সেইটো কাৰণে মানে এইবাৰ বন্ধাকবিটো কৰিব পৰা নাই। কিন্তু, ভাবি আছোঁ যে, অহা বছৰ বন্ধাকবিটো এইটো মানে কৰিমেই।
মই যোৱা বছৰ কৰিছিলোঁ বন্ধাকবি, ভালেই হৈছিল।
কোনে লগাইছিলে তোমাৰ, তুমি নে ঘৰত কোনোবাই?
মানুহে ইমান কষ্ট কৰি খেতি লগায়, তথাপিও যদি নহয়? কেনেকুৱা লাগে? ধানৰ এইবাৰ যে হৈছে, এইবাৰ যে এনেকুৱা হৈছে
তোমালোকৰ কিবা লোকচান হৈছে নেকি খেতিত?
তেনেকুৱা হোৱা নাই, যেনেকুৱা হ'ব লাগিছিল, তেনেকুৱা হোৱা নাই। তথাপিও এনেকুৱা হৈছে ভালেই হৈছে, মোৰ আৰু বাদে ভালেই হৈছে।
অ।
কেইজনমান যি কৃষক আছে আমাৰফালে নাই যে সিঁহতে ইমান কষ্ট কৰি কৰিলে খেতি হা!
কি কৰিছে ধান ধানবোৰ কি কৰিছে কাটিছিলে নে এনেই পেলাই দিছিলে।
এনেই কি একোৱ কৰা নাই, পিছত কি কৰিব, আৰু কষ্ট কৰিলে
অ, পইচা যাব আৰু ধান কাটিলে, ধান যদি পোৱা নাই এইটো অ, এনে-এনে কাটি কেনে কষ্ট কৰি কি লাভ।
উম, সেইটোৱে। বহুত বেয়া লাগিছে, ইমান কষ্ট কৰি কৰিলে, পইচা টকা-পইচা খৰচ কৰি খাৰ-পাতি মাৰি, ধানৰ কঠীয়া বেলেগৰ পৰা কিনি আনি পিছত লগালে, ইমান কষ্ট কৰি খেতিত।
মানে অ, সেইকাৰণেতো মই যে বুঢ়া ধা বু়ৰ ধান যে মই ইমান নলগাও, এই একবিঘা লগাইছো, তোমাৰ বহুত কষ্ট হৈ যায়, এই এইবিলাক বোকা-চোকাত নামি কেনে কষ্ট কষ্ট কৰিব লাগে আৰু তেতিয়া মানে কঠীয়া চঠীয়া লগাওঁতে মানে বহুত দিগদাৰ হৈ যায়। সেইকাৰণে মই মানে বেছি লগুৱা নাই এক বিঘাই লগাইছোঁ বহুত কষ্ট হৈ যায় মই মানে ইমান কষ্ট কৰিব নোৱাৰোঁ।
উম, এক বিঘাই কিমান মোন মান ধান হ'ল?
হৈছে তোমাৰ বিশ বিশ মোনৰ ওপৰত হৈছে। তোমালোকে কেই বিঘা
ভালেই হৈছে তোমালোকৰ তেনেকুৱা সোতৰ ওঠৰ মোন মান হ'ব। প্ৰতি বিঘাত। আমালোকৰ পাঁচ বিঘা মান কৰিছিল চাৰিৰ পৰা পাঁচ বিঘা।
অ', তেতিয়া হ'লেতো তোমালোকে চাগে সত্তৰ আষী মোন পাই গৈছা ধান।
উম, তেনেকুৱাই।
অ', আৰু তুমি নিজে অকলে কিবা খেতি কৰা নে?
মোৰ অকলে অকলেতো খেতি কৰিবলৈ নাই কৰো। তোমাৰ ঔষধ মাৰিবলৈ হ'লে। তেতিয়াহ'লে ঔষধ মাৰো। তোমাৰ কিবা যদি অকল অকল অকলশৰীয়া কাম থাকে।
অ'।
খেতিত তেতিয়াহ'লে মইয়ে কৰো।
উম। অ', আৰু এই তুমি যে এবাৰ যে মোক কৈছিলা যে তুমি বোলে ধনীয়া অলপ লগাইছিলা নিজে। সেইটোত পিছত কি হ'ল ধনীয়া হৈছিলে নে?
তোমাৰ এবাৰ হৈছিলে ফাষ্ট ফাৰ্ষ্ট যে লগাইছিলো। ভুনিছিলো অ' ফাৰ্ষ্ট বাৰ যিটো ভুনিছিলো তেতিয়া ভালেই হৈছে বিক্ৰী কৰিলো ভাল টকা বিক্ৰী কৰিলো। পিছত আকৌ সেইকেইটা উঠাই কেনে আকৌ লগাইছো। পিছত সেইকেইটা ইমান ভাল হোৱা নাই। নাজানো কিহৰ কাৰণে হৈছে পোৱাই নাই।
অ'।
নাজানো কিহৰ কাৰণে হৈছে এইটো। তোমলোকে ঘৰত তেনেকুৱা শাক চব্জিৰ
অ', ঘৰত মানে অ' ঘৰত লগোৱা আছে তোমাৰ বিক্ৰী কৰাৰ কাৰণে নহয়। তোমাৰ ধৰা মোৰ দেউতা যে আছে অ' দে-দেউতা যে আছে দেউ ত' মানে এইবিলাক লগাই থাকে মানে নিজৰ ঘৰত খাবলৈ মই আমি মানে কিনি নানো। এইবোৰ মানে ঘৰৰ পৰাই খাই থাকো তোমাৰ এই কেৰেলা আছে ভাত কেৰেলা। কেৰেলা আৰু তোমাৰ কোমোৰা লাও এইবোৰ যে। জিকা এইবোৰ মানে ঘৰত লগোৱাই আছে এইবোৰ মানে সদায় লগোৱা থাকে।
এইবিলাক লগাইয়ে থাকে মায়ে। এইবিলাক কোমোৰা তোমোৰা যে লগাই থাকে লাও।
আমি বিক্ৰী নকৰো তোমাৰ অ' ধৰা দুটা এটা হয় আমি মানে এইটো চিঙি আনি কেনে ঘৰত ৰান্ধো। তাৰপিছত আৰু দুটা এটা কেতিয়াবা হয় সেইটো ৰান্ধো মানে বিক্ৰী নকৰো মানে হয় থা কে খাই থাকো হৈ খাই থাকে খাই থাকো তেনেকাই চলি থাকে।
এইবিলাক লগাব লাগে ঘৰৰ চব্জি খালে ভাল। নহ'লে বজাৰৰ পৰা কিনি আনি খালে, তোমাৰ কি মাৰি কেনেকৈ?
অ' খাৰ চাৰ দি দিয়ে ইমান টেষ্ট মই যে বজাৰৰ চব্জি যে খাবই নোৱাৰো। অ' টেষ্ট নালাগে নে অ' কেনেকুৱা আৰু তুমি চাবা চব্জিবোৰ যদি বজাৰৰ পৰা আনা দুদিন যদি ঘৰত থৈ দিয়া পচি যাব মানে ইমান। সাৰ দিয়ে যে সিহঁতে ঘৰত তুমি থবই নোৱাৰিবা পঁচি যাব ডাইৰেক্ট।
নোৱাৰো। ঘৰৰ হ'লে যে যিকোনো বস্তুৰে তোমাৰ বনালে ভাল লাগে।
উম।
ঘৰৰ যিকোনো বস্তু ভাল।
ঘৰৰ বস্তু ভাল অ' সেইটো তুমি। নিজে কি চাই আছা, কি কি দি আছা সাৰ দিছা নে নাই সেইবোৰ কি দিব লাগে তুমি নিজে চাই আছা। বজাৰতো ক'ৰ পৰা আনে আমিতো একো নাজানো ডাইৰেক্ট খাই দিও। আৰু কেতিয়াবা কেতিয়াবা পেটত বেমাৰ হৈ যায়।
উম। সেইটোৱে
অ' আৰু তোমাৰ তোমাৰ খুৰা যে এজন আছে।
উম।
এইটো চব্জি চব্জি কৰিয়ে চলে ন'
অ'সৰু চব্জি সি
কি কি চব্জি কৰে।
সি কৰে তোমাৰ তিনি জাতীয় তিনিৰ পৰা চাৰি জাতীয় মৰিচ লগায়। সি কেনেকুৱা ডিজাইন কৰি লগাই একদম। তোমাৰ ভাল দৰে লগাই সি।
অ' অ' বহুত
সময়মতে সকলো সাৰ পাতি দিয়ে। পানী দিয়ে সময়মতে ঔষধ দিয়ে। যি লাগে সময়মতে সি কামবোৰ কৰি যায়। তাইৰ সকলো ভাল হয় আমাৰ
অ' সেইকাৰণেতো মই চাও যে সেই মানে আমাৰ আমাৰ আমাৰ ঘৰৰ ওচৰেদি তোৰ বজাৰত যাই যে, ৰাস্তাৰে যাই যে মই কেতিয়াবা কেতিয়াবা চাওঁ যে মানে ইমান চবজি লৈ যায় মানে গাড়ীত পুৰা লোড কৰি কেনে বাইকতেই ন লৈ যায় কিন্তু মানে ইমান মোনা চুনা বস্তু। বস্তা সস্তাত ভৰাই পুৰা লোট চোট কৰি কিনে ইমান খিনি লৈ যায় মই বাৰু ইমান। ইমান খিনি চব্জি কৰ পৰা আনিলে বা তাৰ পা চাই গম পালো যে তোমালোকৰ খুৰা মানে চব্জি তব্জি কৰে বুলি
অ' সি কবি লগাই বিভিন্ন ধৰণৰ কবি লগাই তোমাৰ বহু। কলি নামৰ এটা কবি আছে বন্ধা কবি আছে তোমাৰ আৰু বিভিন্ন খীৰা তিৰা লগাই।
অ' ময়ো এইবাৰ ভাবিচিলো যে
তাই লৈ যায় তোমাৰ যদি কম হয় তেতিয়া হ'লে বাকে বাইকৰে লৈ যায়। যদি বেছি হয়, তেতিয়া ডাঙৰ গাড়ীৰে লৈ যায়।
অ', অ', মই ভাবিছোঁ এইবাৰ অলপমান চবজি কৰিম। তোমাৰ বিলাহী, বিলাহী, বন্ধাকবি আৰু তোমাৰ হেৰি কি কয় আলু কৰিম মই ভাবিছোঁ এইবাৰ।
উ, তোমালোকে আলু কৰিছিলোঁ ভালেই হৈছে।
অ' তোমালোকে অ' কৰিছিলাতো, দুই কুইণ্টেল নেকি হৈছিলে নে কিমান হৈছিলে কৈছিলা যে।
নাই দুই কুইণ্টেল দু তোমাৰ ডেৰ বিঘামান কৰিছোঁ হৈছে তেনেকুৱা বিছ কুইণ্টেলৰ ওপৰত হৈছে।
অ' বিছ কুইণ্টেল, অ' তেতিয়া
বিক্ৰী কৰিলোঁ, বিক্ৰী কৰিলোঁ খাবৰ কাৰণেও ৰাখিলোঁ।
তোমালোকে কি আলু যে তোমালোকে বিক্ৰী কৰা, তোমালোকে বহি বহি বিক্ৰী কৰা নে পাইকাৰীৰ দামত দি দিয়া?
আমালোকে পাইকাৰি দি দিওঁ, আচলতে বহি বিক্ৰী ইমান ইমান বিক্ৰী কৰিব নোৱাৰোঁ, তোমাৰ হোটেলত কিবা সবজি বনাবলৈ হ'লে হোটেলত দিওঁ।
অ', অ' বেলেক অ' পাইকাৰী মানে বেপাৰীক দি দিয়া, বেপাৰীক ডাইৰেক্ট দি দিয়া ন'?
অ'। তেনেকুৱাই। অহা, এইবাৰ লগাম। এইবাৰো লগাম।
আৰু কি কি লগাব বুলি ভাবিছা?
অ' এনেকুৱাই বিলাহী লগাম, তোমাৰ বন্ধাাকবি লগাম।
অ'।
আৰু আলু লগাম।
আলু লগাবা?
তেতিয়াহ'লে হ'ব হা?
অ' ঠিক আছে, হ'ব দিয়া।
অ'।